হয়, নমস্কাৰ নমস্কাৰ।
হয় আপোনালৈ যোগাযোগ কৰাৰ এটা বিশেষ কাৰণ আছিল। হয় এতিয়া আপুনি চাব পাৰে কি সুন্দৰভাৱে বৰষুণ দি আছে সেই বৰষুণ সুন্দৰভাৱে উপভোগ কৰিব পাৰিছো তাৰ ওপৰত আপুনি কি কব?
হয় হয় যিহেতু সেইদিন অলপ ৰ'দটো অলপ বেছি হৈছিলে তাপৰ মাত্ৰটো অলপ বৃদ্ধি পাইছিলে। আৰু যিহেতু আমি অলপ দেৰি আগ মানে অলপ দলঙৰ ওপৰত তেনেকে ঠাণ্ডা বতাহ লগৰ বাবে অলপ ওলাই গৈছিলো। আৰু সেই মুহূৰ্ততে যেতিয়া গাত মই এ যেতিয়া মই গাত মানে বৰষুণৰ টোপালটো কে পৰিছে মই তেতিয়া হয়তো আনন্দত ফুলি উঠিছো বা মই আনন্দ ত বিয়াকুল হৈ উঠিছিলো আৰু মই দৌৰি ঢকলিয়াই মই ঘৰলৈ আহিছিলো। বৰুৰ মাত্ৰা ইমানে বদ্ধি হৈ গল আৰু ঘৰত আহি মই আপোন এনেকে যোগা কৰিম বা আ লগত বাত্ৰা প্ৰেৰণ কৰিম বুলি ভাবিছিলো। কিন্তু মানে অকমান মোৰ সুবিধাৰ কাৰণে মানে যিহেতু বৈদ্যূতিক সমস্যাৰ কথা আপুনি জানে হয়তো।
হয়, হয়।
হয় বাকী আপোনাৰ মানে খোৱা বোৱা হ'লনে?
হয় খাই বৈ মই অলপ বাহিৰলৈ ময়ো ওলাইে গৈছিলো বাৰু। অ', এতিয়া বৰষুণো দিয়া থাক মই বোলো কৰিয়ে দিওঁ আৰু মই বৰষুণ দিয়াৰ বাবদ মই এটা কথাতে ভাল পাইছো। কিয়নো অহ খেতিৰ ক্ষেত্ৰত এইটো বৰ উপযোগী হ'ব বৰষুণটো। কিয়নো প্ৰায় এইকেইদিন বৰষুণ নিদিয়াৰ বাবদ ৰ'দৰ কুবত এ মাটি শুকাই টনটনীয়া হৈ গৈছিল যাৰ ফলত অহ যি আমাৰ মাতৃ এতিয়া খেতি কৰোতে হাতত আহ হাতৰ অৱস্থা এনেকিয়া হৈ গৈছিল। সেইবাবে এতিয়া বৰষুণতটো যেতিয়া দিলে মাটিখিনি কোমল হৈ যাব। তাৰ ফলত আই মাতৃয়ে খেতি কৰোতেও তেওঁ সমস্যাৰ সৃষ্টি নহয়। আৰু যেতিয়া মই টেক্টৰ নাঙলে হাল বাম তেতিয়াও বহুত সুবিধা হ'ব বুলি মই ভাবিছো।
হয় হয় আৰু মানে যি কি হক বৰষুণৰ ক্ষেত্ৰত হয়তো ধৰক যিহেতু এদিন ৰ'দৰ ক্ষেত্ৰত মানে কিছুমান গছ গছনি এনেকুৱা মৰি গৈছিল। বা পানীৰ অভাৱত হয়তো শুকাই কিনাই গৈছিল আৰু আপুনি পথাৰৰ কথা ক'লে। পথাৰত এতিয়া যিহেতু বাৰিষাৰ সময়ত যিহেতু বৰষুণৰ প্ৰয়োজন। বৰষুণ এতিয়া আমাৰ কাৰণে মানে ভগৱানৰ নিচিনা যিহেতু খেতিৰ কাৰণে মানে উপযোগী পানী। আমি হয়তো কুৱাৰ পৰা এনেকে আনি নিয়া দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰো। আৰু বৰষুণ জাক দি দিলে ধৰক যোৱা বছৰ কাঁহি দি নি হ'ল যে পথাৰত পানী নোহোৱাৰ ফলত মানে আমাৰ মাহ তাৰ মানে এনেকে মাত এনেকৈ জেং খৰিৰে এনেকৈ খুচি খুচি তাৰপিছত আপোনাৰ কঠীয়া ৰুবলগীয়া অৱস্থা হৈছিল আৰু এই ক্ষেত্ৰত মানে এইকেইদিনত যিহেতু বৰষুণতো অলপ আজি বৰষুনতো দিছে কাইলৈ হয়তো এনেকে হাল বোৱাত অলপ সুবিধা তেতিয়া হ'ব হয়তো বোকাৰ সৃষ্টি হ'ব পথাৰত আৰু বোকা বোকাত যেতিয়া মানে কঠীয়া আনিছিল তেতিয়া পথাৰখন যিহেতু সেউজীয়া একদম ধৰণী ৰূপত পৰিণত হ'ব। তেতিয়া মোৰ মনটোত তেতিয়া ব্যাকুল হৈ উঠিব বা মই আনন্দিত অনুভৱ কৰিম।
হয় এতিয়া আপুনি চাওক আজিৰ দিনত যিটো গৰম পৰিছে। সেইবাবে মই কোনোবা এটা ঠাণ্ডা সামগ্ৰী খাম বুলি ভাবিছিলো। আৰু যিবোৰ দোকানত আপোনাৰ মাজা বা তেনে ধৰণৰ যিবোৰ অ', বস্তু আছে কি হয়, হয়, সেই তেনেধৰণৰ দ্ৰব্য আমি মই সেৱন নকৰোঁ কিয়নো তেওঁ বহুতো আ, আ,
বস্তু মানে ব্যৱহাৰ
অ', হয়, হয়, হয়, হয়, হয় তেনেধৰণৰ ব্যৱহাৰ কৰাৰ বাবে। মই ভাবিলো ঘৰতে নেমু আছে তাৰে নেমু এটা কাটি মই চৰ্বত কৰি খাওঁ। আৰু মই যেতিয়াই যেতিয়াই নেমুটো চে চিঙি আনিলোঁ আৰু ঘৰত আহি চেপিছো তাৰ পৰা যি গৰম নেমুটো অত্যন্ত উত্তলি আছে আৰু তাৰ পৰা মই চেপি দিছো, সেই ৰসখিনোও প্ৰায় উতলি আছে বুলি ক'ব লাগিব। তেনেধৰণৰ গৰম ইয়াত পৰিছে আৰু প্ৰায় আমাৰ যি এজোপা গছ আছিল সেই গছ গছজোপাও শুকাই গৈছে আপোনাৰ মানে এনেকুৱা পৰিস্থিতি পাইছে
হয়, হয়, হয় ৰাতি মানে ইনকাম হলো ৰাতিপুৱা যিহেতু কালি ৰাতি মানে অলপ মোৰ অসুবিধাৰ কাৰণে মই শুৱা অলপ অলপ হ'ল আৰু ৰাতি পূৱা মানে চাৰি মান বজাত তাত শুই সাত বজাত মই পুৱা পাতি এৰিলো আৰু তাৰ পিছ মুহূর্ত মানে মোৰ মাথাটো এনেকুৱা ধৰণৰ মানে মাথাটো অলপ ঘূৰাই থকাৰ নিচিনা বা বিষাই থকাৰ নিচিনা অনুভৱ হৈছে। আৰু তাৰ পাছতে মানে মই এনেকে বাহিৰৰ বাৰাণ্ডাতে অলপ মানে বহি আছিলো যিহেতু মোৰ মাথাাৰ অলপ বিষ হৈ আছিল। আৰু তেনে সময়তে মানে ৰূপৰত ধৰক বা যিহেতু সময়ত টেক টেক কে মানে টিকা ফটা ৰ'দটো মানে দিছিল। আৰু তেতিয়া মই বহি থাকোঁ থকা অৱস্থা মানে মোৰ পিতৃ দেৱে মোৰ কাৰণে এগিলাচ মানে ঘৰৰে নেমু যিহেতু ঘৰতে মোৰ এখন বাৰী আছে বাৰীৰে নেমু আনি পেলাই এগিলাছ চৰ্বত এ বনাই দিছিল অকল নিমখ আৰু আমাৰ ঘৰত মানে এনেকে চেনি বা মিঠা জাতীয় বস্তু কমেই খোৱা হয় যিহেতু আমাৰ মাৰো এনেকে ডায়বেটিছ আছে আ, তেনেকুৱা ধৰণৰ ৰোগ আছে আৰু সেই গিলাচটো যেতিয়া মই এক ঘোটত মানে গিলি গিলি দিলো হয়তো মোৰ মাথাটো আৰু পেটটো মানে বহুত খিনি সকাহ পালে। আৰু অলপ সময়ৰ কাৰণে হলেও মই মানে নিজকে বহুত শক্তিশালী বুলি মই মানে অনুভৱ কৰিলোঁ মনৰ পৰা বা শাৰীৰিক ফালৰ পৰাই হয়।
হয় এতিয়া আপুনি যে কলে আপোনাৰ শুই উঠাৰ পিছতে যি মাথাৰ বিষ তাৰ মূল দুটা কাৰণ আছে কিয়নো আপুনি যেতিয়া ৰাতি ভালকে নুশুধো বুলি কৈছিল আৰু ৰাতিপুৱা আপুনি শুবলৈয়ে নাপালে সেইবাবে আপোনাৰ শুৱাৰ বাবেও আপোনাৰ মাথা বিষ হব পাৰে, আৰু যি আপুনি মূৰ ঘুৰণিৰ কথা কৈছে তাৰ এটা বিশেষ কাৰণ হব পাৰে আপোনাৰ যি উচক্ত গৰম তাৰ লগত আপোনাৰেই নহয় তেনেধৰণৰ বহুতো ব্যয়ক্তি আৰু মোৰ প'ৰখি দিনাখন মোৰ ঘূৰণি থাকিব পৰা নাই কিয়নো যি উৎকষ্ট গৰম পৰিছে তাৰ ফলত আ, মানুহৰ মাথা ধণি আৰু মাথা বিষ তেনেধৰণৰ বহুতো ৰোগ আমি দেখিবলৈ পাইছো।
হয়, হয়,
আৰু তাৰ পৰা আমি সতেজ পাবৰ বাবে প্ৰায় পানী সহকে খাব লাগে আৰু নেমু চৰ্বত সামগ্ৰী আনি সেৱন কৰিব লাগে হয়।
হয়, হয়, আৰু এই গৰমত যিহেতু জানে গৰমত যিহেতু মানুহৰ পানী, পানী প্ৰানীৰ প্ৰাণ বুলি এটা কথা আছে, যিহেতু পানী নহলে কোনো দিবই যায় দিব নোৱাৰে, সেইকাৰণে এই গৰমৰ দিনত মানে যিহেতু আপুনি জানে শৰীৰৰ পৰা ঘান াতে বহুতখিনি পানী ওলাই যায়, বা আম আহ ত কোনো অকমান কথাতে মানে গৰমত ঘাম ওলাই বহুত পানী মানী আমাৰ শৰীৰৰ পৰা ওলাই যায়। সেইটো কাৰণে হয়তো আমি দিনত চাৰি পাঁচ লিটাৰকে হ'লেও মানে পানীত খাবই লাগে যিহেতু আমাৰ শৰীৰটোৱে এ শৰীৰতটো মানে চ ভালকে চাৰ কৰিবলৈ বা আমি সতেজ অনুভৱ কৰিবলৈ, পানীটো পানী খাব লাগিবই আৰু তাৰ উপৰিও মানে সুস্বাদ আহাৰৰ, অতিকে প্ৰয়োজন যিহেতু আমাৰ শৰীৰটোৱে অলপ শক্তি বিচাৰে প্ৰটিন বিচাৰে। এইবোৰ বিচাৰে সেইটো কাৰণে আমি হয়তো খাব লাগে, আৰু গৰমৰ দিনত মানে কোৱা ন ম সোনকালে উ মানে অকল ব্যায়ামৰ ব্য্ৱস্থা কৰিব লাগে যিহেতু যোগ অভ্যাসটো আমাৰ কৰিবৰ কাৰণে অতি দৰকাৰী।
হয়, কিয়নো আপুনি পানী পৰকে খাব লাগে সেইটো এটা কাৰণ মানে আপুনি। গৰমৰ্তাপত আপোনাৰ গাৰ পৰা যিবোৰ ফাৰ্ম ওলাই। আৰু তাৰো উপৰি আপোনাৰ গৰমত আপোনাৰ শৰীৰটো চলাই নিবৰ বাবে পানীৰ প্ৰয়োজন হয়, আৰু সেইবাবে পানীটো যদি আপুনি ভূপৰ মাত্ৰা, প্ৰায় বেছি অত্যাধিকো নহয় আপুনি যদি গৰমৰ অনু, আহ নিজৰ পৰিমণত পানীটো খাই তেন্ত আপোনাৰ স্বাস্থ্যৰ বাবে বহুত উপযোগী বুলি মই ভাবো। মানে পানীতটো হ'ল এটা এইবিলাক, এনে ধৰণৰ বস্তু যিটো আৰু নাখালে মানুহ যিয়াই থাকিব নোৱাৰে। সেইবাবেই পানী আৰু তেনে ধৰণৰ খাদ্য আমি মই ভাবো ভালদৰে খাই থকাটো বেছি িক গৰমত ভাততকৈ ভাতো খাব লাগে তাৰোপৰি ফল মূল জাতক সামগ্ৰী চালে বেছি ভাল বুলি ভাবো, যেনে এন আৰছ আম তেনেধৰণৰ।
হয় হয়, আৰু মানে আজি গৰমতটো মানে দিনত যিহেতু বৃদ্ধি পাইছিল আৰু মোৰ মাতৃও মানে ে কিবা এনেকুৱা সবাহৰ বা এনেকুৱা সামাজিক কিবা মাধ্্যমৰ ক্ষেত্ৰত মানে বাহিৰত যাবলগীয়া হৈছিল। আৰু মাতৃও মানে অলপ তাত দুৰ্বল অনুভৱ কৰি আহিলে আৰু পিতৃও যিহেতু অলপ কামত ব্যস্ত থাকে, সেইকাৰণে আজি মোৰ ভাইটি আৰু মই মানে এনেকে মোৰ দেউতাই অকমান ক'লে যে, আজি অকণমান খুচটো আহাৰ খাবলৈ মোৰ মন গৈছে। আৰু সেইকাৰণে, ধৰ অ' মানে, এটা চন্দা মাছ কিনি আনিলো আহ। কৰিলো দোকানৰ পৰা, আৰু আনি পেলাই মানে মোৰ মাতৃয়ে ইমান মানে সুস্বাদুকে ৰান্ধিলে, মোৰ হাতত মানে সেই তৃপ্তিৰ মানে যি গোন্ধ বা যি সুস্বাদু আহাৰৰ আহাৰৰ যিটো মানে সুগন্ধ। মোৰ মানে এতিয়াও মানে নাকত নাকৰ আগত মানে নাচি থকাৰ নিচিনা হৈছে। মানে গৰমৰ দিনত মানে, হয় হয় গৰমৰ
আপুনি যেতিয়া খাদ্যৰ কথা কলে, আপ মই তেনেতে মনত পৰিল আপুনি আপুনিও কিন্তু, বৰ সুন্দৰ, খাদ্য ৰান্ধে কিয়নো আপোনাৰ বাবে মই শুনিছো আপোনাৰ যি সৰু বাকি, তেওঁ এনো এখন হোটেল খুলিব বুলি শুনিছো যিখনৰ হোটেলত আপোনাৰ তাৰিখৰ হিচাপে ৰাখিব। কনো আপোনাৰ যি হাতৰ বি তাৰ ফলত আপুনি বৰ সুন্দৰ খাদ্য প্ৰস্তুত কৰে, যিজন মানুহে এবাৰ আপোনাৰ হাতত খাদ্য খায় সেইজন মানুহে, সেই খাদ্য খিনি পাহৰি যাব নোৱাৰে। এনেধৰণৰ খাদ্য আপুনি, আহ প্ৰস্তুত কৰে।
হয় হয়, আহ মই মানে আগতেও এবাৰ তেনেকে আপোনাৰ আ মাকখন দি পেলাই এনেকে ব্ৰইলাৰ মাংস বনাইছিলো। আপুনি হয়তো এবাৰ আহি পেলাই আমাৰ ঘৰত জুতি লৈছিলেহি আহ সেই খোৱাত আপোনাৰ হাতত মাংসৰ তেল আপোনাৰ দুদিনলৈ যোৱা নাছিলে। যিহেতু বহুত সুস্বাদু হৈছিল আৰু মই এনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা আছে যে এখন নিজৰ স্থায়ী বিপনী খুলিম বা এখন দোকান খুলিম নিজৰ যি হাতৰ বিদ্যা সেই হাতৰ বিদ্যাৰে মানুহৰ ত, মোৰ সোৱাদ বিলাক বিচাৰিম। তেনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা মোৰ মনতো আছে। কিন্তু হয়তো মোৰ ঘৰৰ পৰা সেই সহায় মই পোৱা নাই এতিয়ালৈকে
হয়। আপুনি যদি এই ক্ষেত্ৰত আগুৱাই যায় তেন্তে আপোনাৰ বহুত উন্নতি হব বুলি মই ভাবো কিয়নো আপোনাৰ এই যি খাদ্য ৰন্ধনৰ ক্ষেত্ৰত যি বিদ্ধ এইটো মই বৰ মানিবলগীয়া বুলি ভাবো
হয় হয়
কিয়নো আপুনি যে এ মই জনামতে আপুনি সৰুৰ পৰাই এই খাদ্যয় ভাগ ৰান্ধি পৰিছে সেইবাবে আপোনাৰ যি আপুনি যেতিয়া আৰু অলপ ডাঙৰ হ'ব তেতিয়া এই আপোনাৰ হাতৰ মানে এতিয়াই যি যদি আপুনি আহ চেষ্টা কৰে ইয়াতকৈ আপোনাৰ বৰ সুন্দৰ খাদ্য আপুনি প্ৰস্তুত কৰিব বুলি মই কামনা কৰিলো
হয় হয় আৰু মানে এনেকুৱা ধৰণৰ কথা কিছুমান আছে ধৰক মই যিহেতু জানে আ মই্ৰ ম মোৰ মা আৰুতা যিহ পথাৰত বাৰিষাৰ কালত খেতি কৰিবলৈ যায় বা যেতিয়া ধান খেতি হয় তেতিয়া ধান কাটিবলৈ যায় পথাৰত ধান দাবলৈ যায় তেতিয়া মই নিজেই হয়তো ঘৰত মানে খাদ্য আহাৰ কৰাৰ পৰা ধৰি লৈ বাচন বৰ্তন ধোৱা পখলাৰ পৰা ধৰি লৈ ঘৰ সৰা মোচা ধৰি সকলোবোৰ যেনেকে এজনী ছোৱালীয়ে ঘৰৰ কাম বোৰ কৰি যায় তেনেকে কৰিম এই বহুতখিনি মই মাহঁতৰ এই মানে এনেকে ব্যস্ততাৰ মাজতে শিকিলো আৰু তাক লৈ মই বহুত গৌৰম্বিধ কৰোঁ যিহেতু মই ঘৰত এজনী ছোৱালীৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই মই ঘৰৰ এজন জ্যেষ্ঠ ল'ৰা হিচাপে চব কাম মানে নিজৰ বুলিয়ে কৰি আহিছোঁ
হা আপুনি এই কামটো প্ৰায় মই জনামতে দশম মান শ্ৰেণীৰ পৰা বেছিকৈ কৰিব লাগি কিয়নো দশম মান শ্ৰেণীত আপুনি পঢ়িব লাগে বুলি তাল মাৰিব বাবে আপু এই খাদ্যবোৰ বেছি বা বেছি কৰি বনাবলৈ লৈছিল মই জনাও মতে বৰ বিশষ নাজানো কিয়নো আপোনাৰ ঘৰত কাষৰ গীত শিকোৱা হয় যেতিয়া তেওঁ মোক এই আৰু বাচ্ছাটো মোক আগৰ যি অ যোগাযোগত তেওঁ মোক জনাইছিলো
হয় হয় হয় আৰু মানে সেই মানে পঢ়াত পাল মৰাটো কথাটো সঁচা কথা কিয়নো সৰুতে মনটো অলপ চঞ্চল হৈ থাকে যিহেতু আমাৰ পঢ়া-শুনাত মন নবহে অলপ বাহিৰৰ ধ ঠাণ্ডা বাহিৰৰ বতাহ আহি লাগে গাত আৰু সেইকাৰণে মই অলপ মানে পঢ়াৰ হাত সাৰিবলৈ ৰন্ধনৰ ৰন্ধন কাম কৰো এনেকুৱা ধৰক কিবা নতুন নতুন কিবা কিবা পাৰো নেকি সৃষ্টি কৰিব কি হ'ব কিছুমান আহাৰ এই কিছুমান মানে চেষ্টা চলাও আৰু মোৰ ভাতৃও এই ক্ষেত্ৰত মোক বহুত সহায় কৰে তেওঁ মোক সদায় আগুৱাই যাবলৈ সদায় মোৰ গুড় গুৰিত পানী ধলাৰ নিচিনাকৈ মানে গুৰি সূপা বাঢ়িবলৈ দিয়া নিচিনা তেওঁ মোক সন্মান কৰে আৰু মই তেওঁক লৈ পেলাই মোৰ বহুত সুখী কিয়নো মোৰ ঘৰৰ মাটিবোৰতকৈ তেখেতে মোক বহুতখিনি সহায় কৰি আহিছে মোক সৰুৰ পৰা